হেল্ল'।
অ হেল্ল'।
হেল্ল'।
অ'। হেল্ল'।
হেল্ল' অ'।
হা কওকচোন
নমস্কাৰ শুনা পাই আছে।
হা আ শুনা পাই আছো।
অ, কোনটো বিষয়ত আলোচনা কৰিবা আজি।
কওকচোন কি আলোচনা আছে ন কি ক্লি আলোচনা কৰিবা।
খাদ্যলৈ আলোচনা কৰোঁ
খাদ্য লৈ খৰা যাক।
হয়। কলা হ'ল।
খোৱা লোৱা কৰিলোঁ আৰু।
অ,
এতিয়া, আহ'।
কি খালে আজি?
খাদ্য লৈ আলোচনা কৰি লাগে বিৰিয়ানী খালো আৰু মাংস দি।
অ, মই খালো ভাত খালো আৰু ছৱজি আছিল। মাছ আছিল। কণী আছিল এইবোৰে খালো আজি
যিয়ে নহওক খোৱা ত' তই আমি খাবই লাগিব, মূল কথাটো। যিখিনি আমি খাদ্য খাই আছোঁ, মূল কথা আমি জৈৱিক। তাৰ মানে পদ্ধতিৰে উৎপাদন কৰা বস্তুখিনি খাই আছো নে নাই সেইখিনি আমি অলপ নজৰ দিব লাগিব কাৰণ আজিকালি বজাৰৰ পৰা আমি কিনি খোৱা বেছিভাগ বস্তু ৰাসায়নিক ৰাসায়নিক সাৰৰ দ্বাৰত তৈয়াৰী কৰা বস্তুখিনি আমি খাওঁ চবতকৈ ভাল বস্তুতটো হ যে আমি সকলোৱে আজিকালি দেখা যায়। আমি তাৰমানে সকলোৰে কম বেছি আমি গাঁৱলীয়া মানুহ মাটি হয় অলপ হ'লেও মাটি আছে কম বেছি মাটি আছে এতিয়া কথা হ'ল যাতে। এই মাটিখিৰ তাৰমানে বিনা কাৰণত তাৰমানে পৰি নাথাকে তাৰ কাৰণে আমি যদি যুৱ সমাজে অ,
হয়
জৈৱিক খাৰ পু প্ৰস্তুত কৰি যদি আমি।
উম,
আমাৰ শাক চবযি খিনি নিজে।
হয় হয়
বনাই খাব পাৰে
তাৰমানে শৰীৰৰ পক্ষত তাৰমানে। বেমাৰ আজাৰৰ পৰা বহুত ৰক্ষা পাব পাৰিম।
হয়।
গাঁৱলীয়া হল কথা হ'ল আমি।
উম, হু আজিকালিতো খোৱা লোৱাৰ। খোৱা লোৱাৰ পৰাই আজি বেমাৰবিলাক হৈ আছে বেছিভাগ ৰাসায়নিক। ৰাসায়নিক যুক্ত খোৱা খোৱাবিলাক খাই আছো আমি, তাৰ কাৰণে আজি আজিকালি বেমাৰ বিলাক বেছি হৈ
দি তুমি , যায় না?
হা শুনা-শুনা পাই আছো।
তাৰমানে যিহেতু আমি যিহেতু আমি সকলোৱে যুৱ সমাজৰ তাৰমানে সমাজৰ দায়িত্ব লৈ আমি সকলো সময়তে আগবাঢ়ি থাকো না।
হয়, হয়।
তাৰ লগতে আমি খোৱা লোৱা-খিনিও আমি সমাজৰ মানুহক অলপ বুজাব লাগিব আজি আজাকালি আমি এ ঘৰৰ বস্তুখিনি নাখাই বজাৰত বেছিভাগ বস্তু খোৱা-লোৱা কৰো। হয়নে নাই?
উম, উম, হয়।
আৰু বজাৰত গৈ আমি চাহ খাওঁ, বজাৰত গৈ আমি কেতিয়াবা কোনো ৰেষ্টুৰেণ্টত বহি আমি বিৰিয়া বিৰিয়ানী খাওঁ বা মাংস কি কয় টো ললিপপ খাও, বহুত বস্তু কিবা কিবি খাই থাকো।
হয় সেইবোৰ খালেতো আজি বেমাৰতো বাঢ়ি বাঢ়ে মানুহৰ, গেছ-থেছ হৈ থাকে তেলে-তেলে ভজা বস বস্তুবিলাক খাইতো গেছ হৈ থাকে।
হয় আমি সেইখিনি বস্তু আমি যদি এ অলপ সেইখিনি বস্তুৰ পৰা অলপ দূৰত থাকিব পাৰো নিশ্চয় আমি তাৰ মানে যেনেকুৱা পেট আমাৰ পেটত কি হয় গেছ হয়।
হয়।
সেই গে গেছৰ পৰা আমি বাচি থাকিব পাৰো, বিশে আমি এইখিনি বস্তু যদি, হয়।
পৰা বহুত বেমাৰ আজাৰ হৈ আছে আজি।
হয়, ‌ হয়, তাৰপিছত আমি যেতিয়া আজি আজিকালি গৰমৰ বতৰ চলি আছে। হয়নে নাই, আমি কতবা-কতবা ফুৰিবলৈ যাওঁ বজাৰত গৈ তাৰমানে বন্ধু-বান্ধৱী এক লগ হোৱাৰ লগে-লগে আমি কি কৰো? এই এটা ঠাণ্ডা লৈ আহ, স্প্ৰাৰইট লৈ আহ, এটা তাৰমানে এ কিবা কিবি তাৰমানানে আমি ঠাণ্ডা খাই থাকো, আজিকালি আমি ঠাণ্ডাও আমাৰ ঠাণ্ডাটো কি হয় অতিৰিক্ত আমি তাতে চেনিৰ প্ৰভাৱটো বেছি থাকে, হয় নে নাই?
হয়।
ঠাণ্ডা খালে কি হয় চেনি-চেনীটো বেছি থাকে। তাতে চুগাৰ
হয় আৰু এইবোৰ খালে মানে বেছি ঠাণ্ডাবোৰ খালে কিডনীৰো অসুবিধা হয়। পেটত লিভাৰৰ প্ৰব্লেম হয়।
হয়, হয়, এইখিনি আমি সকলো খোৱাৰ পৰাও আজিকালি সাৱধানতা অৱলম্বন কৰিব লাগিব। তাৰ লগতে আজিকালি এটা বস্তু আমি লক্ষ্য কৰো যে আমাৰ ল'ৰা-ছোৱালী বিলাক আছে, ল'ৰা-ছোৱালী বিলাকক খোৱাৰ কাৰণে আমি কি কৰোঁ? তেতিয়া পইচা দি দিওঁ পইচাটো নিদি যদি আমি ঘৰৰ পৰা তেনেকুৱা মেগী টিফিন যে আমি বনাই দিও যেনেকুৱা মেগী আছে।
হয়, হয়। মেগী আছে বা ভাতো ভালকে বনাই দিব পাৰি।
বজ স্কুলত যাই সেই পেকেটৰ বস্তু বিলাক খায়, পেকেটৰ বস্তু বিলাক খালে বেমাৰ আৰু বেছি হয়।
এ, আমি খাদ্যৰ খাদ্যৰ ফালে চাবলৈ গ'লে আমি বাহি ফুৰিব যাওঁ এইটো তাৰমানে তাতে নাম্বৰতে তাতো আমি কোৱা তাৰমানে ব্যৱহাৰ কৰিলে জান, গৰম পানী খাওঁ আল্টিমেট গৰম পানী খাও
উম, উম।
হয়।
সেই কাৰণে আমি বহুত
গৰম পানীটো খাবই লাগে, ৰাতিপুৱা ৰাতিপুৱা ৰাতিপুৱা শুই উঠি যিটো আমাৰ কুহুমীয়া গৰম পানী যিটো সেইটোতো খাব লাগে খালি পেটত। খালে পেটটো পৰিষ্কাৰ থাকে শৰীৰও ভাল হয়।
তাৰ লগতে আমি আজিকালি হয়, হয়। আৰু খোৱা লোৱা খিনি আমি সময়মতে খাব লাগে যে ৰাতিপুৱা আমি কোনোবাই কি কৰে ৰাতিপুৱাটো কোনে পৰা উঠি তাৰমানে ব্ৰাছ কৰি কিবা কিবি হয়তো চাহ বা কিবা কিবি খাই বিস্কিট কিবা কিবি খায় ত একচুৱেলি আমি যদি সেইটো আমি গাখীৰৰ চাহটো যদি নাখায় যদি আমি লালচাহ যিটো কয় এম হ ৰঙা ৰঙা ৰঙা চাহটো আমি খাব পাৰি তাৰপিছত আমি ভাত যেতিয় খাম ভাতৰ খোৱাৰ সময়তো আমি নিৰ্ধাৰণ কৰিব লাগে য আমি আজি ন নটা বজাত খাম দুপুৰী একটা বজাত খাম বা সন্ধিয়া সাতটা বজাত খাম। তে সময়খিনি যদি আমি সময়মতে টাইম বা সময়মতে যদি আমি খোৱালা কৰো নিশ্চয় আমাৰ বহুত মানে স্বাস্থ্যৰ ফালে বহুত ফালে আমি উপকৃত হ'ম।
হয়।
তে হা সেইখিনি আমি অলপ চাই চিন্তি যদি চলো আমাৰ শৰীৰলৈ আমাৰ ভাল হ'ব। স্বাস্থ্যৰ পক্ষে আমাৰ এটা ভাল আমি পাম আৰু লগতে খোৱাখিনিও আমাৰ তাৰমানে ভাল ভাৱে হ'ব।
হয় আজিকালিতো খোৱা আমাৰ টাইম টেবুল নহোৱাৰ কাৰণে বহুত বেমাৰ হৈ আছে আজি চুগাৰ বেমাৰটো এই খোৱা লোৱাৰ পৰাই সাৱধানতা অৱলম্বন নকৰাৰ কাৰণে এইবোৰ হৈ আছে চুগাৰ তাৰপিছত থাইৰইড
উম, হম।
আৰু খোৱা লোৱা ভালকৈ নকৰাৰ কাৰণে হৈ আছে।
হয়, হয়।
যে আমাৰ খোৱাৰ টাইম টেবল নাই যে ৰাতি খাও দহটা এঘাৰটাত ৰাতিপুৱাত খাই দিউ চাহ তাৰ পিছত গোটেই দিন নাখাও একেবাৰে বাৰটা একটালৈকে খাই থাকো পেট খালী হৈ থাকে আৰু গেছ হৈ থাকে।
তাৰ লগতো আমি চব্জি খিনি অলপ যেতিয়া বজাৰত আমি যাওঁ বজাৰত গলে গ'লে আমি এটা বস্তু লক্ষ্য কৰিব লাগে বজাৰত যোৱাৰ লগে লগে যিবিলাক ভাল বস্তু দেখা পাওঁ আমি সেইবোৰ কিনি লৈ আহো। কিন্তু সেই ভাল বস্তুখিনি কৰ পৰা লৈ আহিছে উৎপাদন কৰ পৰা হৈছে কেনেকৈ হৈছে সেইটো কোন টো তাৰমানে উৎপাদন কৰাতে কোনটো সাৰ প্ৰয়োগ কৰিছে না আমি ৰাসায়নিক সাৰ প্ৰয়োগ কৰিছে না আমাৰ এ জৈৱিক সাৰ প্ৰয়োগ কৰিছে এই বস্তু খিনি যদি আমি অলপ চাওঁ
আমি তাৰ পৰা আমি অলপ তাৰমানে শিক্ষা ল'ব পাৰো যে স্পেচিয়েলি আমি এটা বস্তু আমি গাও অঞ্চলত লৈ যাব লাগিব বা আমি এৱাৰনেছ এটা বা প্ৰশিক্ষণ আমি টিম এটা বনাব লাগিব। যিটো টীম মানে এই খোৱা লোৱা লৈ মানুহৰ লগত মানুহৰ মাজত আলোচনা কৰিব। আমাৰ হয় খোৱা কি খালে আমাৰ বেমাৰ বেছি হয়।
তাৰ মানে আমাৰ-আমাৰ যিটো মানে চিজন হয় যিবিলাক মানে খাদ্যবিলাক আহে। চিজন হয় যিবিলাক চব্জি তাৰ পিছত আ আপোনাৰ ফল-ফল মূল এইবোৰো খাব লাগে। তেনেকুৱা কঠাল, আম। অলপ হ'লেও খাব লাগে। ছিজেন ৱাইজ যিবোৰ মানে খাদ্য সেইবোৰৰ বহুত প্ৰটিন, ভিটামিন থাকে। এই ছিজেন ৱাইজ খাৱা বিলাক খালে শৰীৰটো ভাল থাকে।
কিছুমান মানুহৰ আজিকালি আমাৰ মধুমেহ ৰোগ যিটো আমি মধুমেহ ৰোগত তাৰমানে মেক্সিমান মানুহ বছিভাগ মানুহে আমাৰ মানে ভূক্তভোগী, কিন্তু সেইটো পৰা আমাৰ সিখিনিৰ পৰা আমি ৰক্ষা পাব পাৰো, যেনেকৈ আমি ৰাতিপুৱা বা ৰাতি যদি আমি মেথি বুলি যে কওঁ মেথি
হয় মেথি, মেথি হয়।
বেঠি দি
হয়, মেথিটো খালে মানে চুগাৰৰ পৰা বহুত ভাল। চুগাৰৰ পৰা চুগাৰ নহয়।
তুমি পানীত যদি এক গ্লাছ পানীত হা, তোমাৰ এই চুগাৰটো চুগাৰৰ পৰিমাণটো কণ্ট্ৰল হ'ব, আৰু তাৰ লগতে আৰু এটা বস্তু আছে সেইটো খালে আমি অলপ জাষ্ট কৈছোঁ, সেইটো খালি কি হয় শৰীৰৰ যিটো ৰক্তটো পৰিষ্কাৰ হয়, ৰক্তটো চলাচল কৰে আৰু ৰক্ত চলাচল কৰিলে মানে এজন মানুহ সুস্থ হৈ থাকে।
হয়, হয়।
যেতিয়া আৰু শৰীৰৰ ৰক্তটো ভাল চলিব আলটিমেটলি মানুহজন সুস্থ।
তে আমি এইখিনি আমি ঘৰুৱা উপায়েৰে আমি তাৰমানে কৰিব পাৰো।
হয়, আজিকালি বহুতে খায় মিথিবোৰ খায়। যিবোৰ চুগাৰ পেচেণ্ট, মধু ৰ খুৱাই সেইবোৰ খাই থাকে, বহুতো চাই থাকোঁ আমি। ঠিক আছে তেনেহ'লে আজি ৰাখোঁ নেকি?
অ', ঠিক আছে হ'ব, পৰৱৰ্তী বেলেগ বস্তু লৈ আলোচনা কৰিম।
হয়, হয় ঠিক আছে, অ'।